অ' কি
এ, অলপ মাছ আনিছিলোঁ, ফ্ৰাই কৰি আছিলোঁ।
অ' হয় নেকি কি মাছ?
এ, ৰৌ মাছ।
ৰৌ মাছ অ' আচ্ছা হয় নেকি, অ' ভাল লাগে ৰৌ মাছ।
উম, ৰৌ মাছ, ভকুৱা মাছ, ইলিছ মাছ। তাৰ পিছে তোমাৰ অ' কাঠ মাছ কাঠ মাছ কোৱানে?
উম, উম, কাঠ মাছটো নাই খোৱা এইটো কি মাছ হয় বাৰু।
এ, এটা আছে কাঠ মাছ বুলি কয়।
হয় নেকি, অ' গম নাপাওঁ মইহে। অ' আচ্ছা হয় নেকি।
উম।
আৰু এনে সেই বনাই আছা, ফ্ৰাই কৰি আছা এতিয়া।
অ' ফ্ৰাই কৰি আছোঁ, কি চাউণ্ড আহি আছে নেকি।
হা হা?
তেনেকুৱা কিবা চাউণ্ড আহি আছে নেকি।
নাই এনেকুৱা চাউণ্ড একো অহা নাই।
অ' হয় নেকি তুমি কি বনালা?
মই বনোৱাই নাই, মই বনামহে এতিয়া।
কি বনাবা আজি?
আজি চাওঁ কিবা এনে বনাওঁ চাগে খাই। চব্জিয়ে বনাম কিবা এটা।
হয় নেকি, এই কিহৰ চব্জি বনাম বুলি ভাবিছে এনে?
এতিয়াতো ভাবা নাই আৰু সেই তোমাৰ পাকঘৰত গ'লে তেতিয়াই গম পাম আৰু। কি বনাব লাগে কি কি চব্জি আছে চাই কিনে বনাম আৰু।
হয় নেকি অ', অ'।
অ' হয় সেনেকুৱাই।
তোমাৰ মানে আজি মানে তুমি ৰাতিয়ে কৰা নেকি বনোৱা সময়ত। বনোৱা সময়তে ডিচাইড, বনোৱাৰ সময়তে ডিচাইড কৰা কি কি বনাম বুলি বুলো ক'লোঁ।
হয় বনো সময়তে ডিচাইড কৰোঁ আৰু কি বনাম বুলি।
হয় নেকি অ'।
কিয় তুমি আগতকে মানে ভাবি লোৱা নেকি দিনৰ পৰাই যে দুপৰীয়াৰ পৰা ভাবি লোৱা নেক কি আজি ৰাতি কি বনাম বুলি সেনেকুৱা।
আবেলি ভাবোঁ আৰু যেতিয়া আহোঁ নহয় অ'
অ', অ', অ'।
তেতিয়া আহোঁতে ভাবোঁ আৰু আবেলি কি বনাম বুলি, এনেতো দিনতো দনৰতো, দি এইবোৰ একো ভাবা নাযায় আৰু, আৰু সেইবোৰ দিনত টেনচন লৈ থাকিম নে
উম, হয় কেতিয়াবা এনেই আৰু মাংস মা-মাংস আনিলে মাছ-মাংস আনিলে তেতিয়া ভাবা নাযায় আৰু, পতককে অনা যায় আৰু সেনেকোৱা প, বজাৰৰ পৰা আহোতে আহি থাকোতে আৰু কেতিয়াবা আনো সেনেকুৱাই আৰু।
এ, আজিকালি চব্জিৰ যিয়ে দাম, তাতকে ভাল এক পোৱা মাংসই পাই যাই।
হয়, হয় তোমাৰ এই চব্জিৰ দামটো এতিয়াতো বহুতে বাঢ়িছে তোমাৰ বানপানীৰ কাৰণে। আৰু এই বৰষুণ দি আছে যে, পাৰ তোমাৰ চব্জ বিলাক পচি যায় গেলা-পচা হৈ যায় যে পুৰা কানে, গলি যায় যে সেইকাৰণে মানে এতিয়া দাম বাঢ়িছে আৰু বাহিৰৰ পৰাই আহা, অহা নাই যে কিছুমান চব্জি তোমাৰ ইয়াতে নাপায় যে। বাহিৰাৰ পৰাও আহে যে সেইকাৰণে বানপানীৰ কাৰণে এতিয়াতো চবজিও অহা নাই, সেইকাৰণে বহু
অ, তোমাৰ মই কি বোলে, এইটো বিলাহী এশ টকা পোৱা, বুলি এ, এশ টকা কেজি।
অ, হয় নেকি।
ইমান দাম বাঢ়িছে বিলাহীৰ, নক'বা খাবই নোৱাৰি।
অ, অ, তাকে বিলাহীৰো দাম বাঢ়িছে, কণীৰো দাম বাঢ়িছে এতিয়া।
কনীৰ দাম বাঢ়িছে নেকি?
অ, কণীও দাম বাঢ়িছে মই সেই চাইছিলো, তোমাৰ এই কিমান কিন্তু এতিয়া গম নাপাওঁ। কিন্তু বাঢ়িছে সেই নিউজত চাইছিলো, কিমান বা বাঢ়িলে?
হয় নেকি অ, আমাৰ কণীটো মানে কিনিব নালাগে। আহ ঘৰতে আছে, কণী তাৰপিছে আমাৰ লোকেল কণী, লোকেল মুৰ্গী আছে, কেইটামান তাৰে কণী।
আচ্ছা হয় নেকি, এই ভইৰো খোৱটো ভাল হয় যেনেকুৱা যিহে দাম বাঢ়িছে আজিকালি তোমাৰ ঘৰৰে খোৱটো ভাল হয় আৰু। আৰু আজিকালিতো চৰকাৰেও নিদিয়ে, তোমাৰ চাউল এই যে চাউলটো দিয়ে। মাজতে যে দিছিলে, তোমাৰ দালি আৰু এ চেনি সেইটো এতিয়া বন্ধ কৰি দিলে এতিয়া নিদিয়েজন সেনেকুৱা।
হয় নেকি? ইলেকশচন মানে জতি গ'লে চৰকাৰ, আৰু কিনো‌ দিব।
ইলেকচন জিকিলে আৰু, কিনো দিব হয় ঠিকে ক'লা। হ, জিকাৰ পিছতো নিদিয়ে আৰু।
চাউলো দিব নালাগিছিল মোৰ মতে, দেই ইমান ফ্ৰিট
চাউলতো দিয়ে আৰু এটাতো দিবই ন, সেইটোতো চলি আছে যে আগৰ পৰা। সেইকাৰণে চাউলটো দি আছে, আৰু তোমাৰ এই দালি চাউলটো এ, দালি, চাউল দালি আৰু এই চেনটো চেনী নিমখ অ, তিনিটা বস্তু আৰু এতিয়া দিয়া নাই আৰু, বন্ধ কৰি দিলে।
হয় নেকি চ'ব বন্ধ কৰি দিব লাগিৱ মইতো ভাবো ফেৰিত চাউল কোনো দিয়ে। কষ্ট কৰি কামাই কৈ আৰু খাব লাগে আজিকালি। তোমাৰ কিমান মানুহে তোমাৰ এইটো চাউলটো লৈ কেনে বিক্ৰী কৰে জানানে বাহিৰত।
অ, অ, হয় জানো তোমাৰ বহুত ধনী মানুহ বিলাকেও এনেকুৱা লয়। ৰাচন কাৰ্ড বনাই কিনা, তোমাৰ এনে কৰি কিনা, চাউলতটো বিক্ৰী কৰি দিয়ে বেলেগক। উম, সেনেকুৱা আছে বহুত। কিছুমান মানুহে এনেকুৱা কৰে, আৰু কিছুমান মানুহে তোমাৰ ৰুটি খাই যে। অ, কেতিয়াবা মানে তোমাৰ দুই টাইম ৰুটি খাই এক টাইমে চাউল খাই। সেনেকা কৰা মানুহ বিলাকেও মানে বেছি
এ তোমাৰ, নহয় তোমাৰ কিছুমান মানুহে ভাল চাউল বিচাৰে। এই চৰকাৰী চাউল নাখাওঁ, বুলি কয় পৰিমাণ চাউল নাখাওঁ বুলি কয়। বহুতক দেখিছোঁ আমি পৰিমাণ চাউল নাখাওয়ে।
অ'।
বিক্ৰী কৰি দিওঁ বুলি।
অ' হয়, কিছুমানে কৰি দিয়ে বিক্ৰী কিন্তু। ঠিকে ক'লা। উম তাকে, অ'। হয় আৰু, এ বহুত এনে দম দাম আছে আৰু।
আৰু কিছুমান গৰীবে পোৱাই নাই জানে ৰেচন কাৰ্ড নাই।
উম উম, হয়। কিছুমানেতো পোৱাই নাই, বহুতেই গৰীব দুখীয়া মানুহ বিলাকে গাঁৱত। গাঁৱৰ মানুহ বিলাকে খায়, আজিকালি তোমাৰ গাঁৱতো বহুত সুবিধা হৈছে ন। গাঁও বিলাকতো পাই তোমাৰ এই যে আমাৰ মানে সেই গুৱাহাটীৰ ফালে সেইটো হোৱা নাই আৰু। গাঁও বিলাকততো পায়, বহুত এনেকুৱা তোমাৰ সুবিধাও দিছে আঁচনি বিলাক দিছে আজি গাওঁতো, তোমাৰ আৰু এই এই এইকো গম পালা নে তোমাৰ এই স্কুটিটো বন্ধ কৰি দিলে।
চৰকাৰে
অ' চৰকাৰে স্কুটিটো বন্ধ কৰি দিলেচোন এতিয়া। হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ল'ৰা ছোৱালীবিলাক বিলাক মানে এতিয়া স্কুটি নিদিয়ে বুলি কৈছে। নতুন সুনা পাইছিলো। গম নাপাওঁ আৰু এতিয়া বন্ধ কৰি দিলে কিয় বা, চাগে পইচা দিব অকল।
অ' সেইটোয়ে ভালেই বাৰু পইচা দিয়া ভালে পইচা দিয়া বেয়া নকৰো।
উম।
ষ্টুডেন্টৰ ইচ্ছা মতে খৰচ কৰিব পাৰিব হয়নে?
উম, উম, উম, হয় তাকেই।
আৰু কিছুমানে লৈকে মানে চলাবও নাজানে এনে ঘৰত আহে।
উম, এনে ঘৰত পৰি থাকে যে এনে সেইকাৰণে আৰু, সেই ভালেই হ'ল দিয়া পইচাটো মেইন হয় ন। পইছাটো থাকিলেতো কিবা এটা কৰিবও পাৰিব। উম উম, হয়। তাকে।
প, পঢ়াত খৰচো কৰিব পাৰিব।
উম, উম হয়। পঢ়া শুনাতো এই কৰিব পাৰিব আৰু পইচা থাকিলে।
খৰচ কৰিব পাৰিব।
তোমাৰ স্কুটি দিল দিয়াৰ পিছত মানে এনেকুৱা হৈছে, কিছুমানে বহুতৰ এনেকুৱা হৈছে, ন তোমাত তেলো ভৰাব লাগে স্কুটিত। চলাব লাগে, কিছুমান এনে আৰু আছে, দুটা তিনিটা গাড়ী ঘৰত আছে। সিহঁতৰ এনেকুৱা হয় যায়, যে আৰু স্কুটি পাই যায় মানে সিহঁত এনেকুৱা হয় ন, তেতিয়া, এনে আৰু। সেইকাৰণে।
উম।
তাতছে ভাল পইচা দিয়াতটো ভাল হয়, নিজৰ খৰচৰ কাৰণেও ভাল হয়, অহা যোৱা কলেজত যোৱা সৰচ। আৰু পঢ়া শুনাতো কিবা এডমিচন কৰিব পাৰি, সেনেকুৱাত ভাল হয় ন।
অ' অ' পইচা দিয়া বেয়া নহয় ভালেই হয়, মোৰ মত স ভালে হয়, ভালে কৰিছে।
এ যিহে তোমাৰ এতিয়া মানে যেনেকুৱা চব্জি বিলাকৰ দাম বাঢ়ি আছে, এতিয়া তোমাৰ স্কুটিৰো, এ কম মানে স্কুটিও এতিয়া গুচাই দিলে। মানে এতিয়া তোমাৰ গোটেই এতিয়া আঁচনি এটা দি আছিল যে, অ', মাইকী বিলাকক, মাইক কি সেই তোমাৰ কি কয়! এ, অৰুনোদয় আঁচনি, সেইটো এতিয়াতো দিয়াই নাই। অ', অৰুণোদয় আঁচনি সেইটোও দিয়া নাই এতিয়া, দিবও বুলি কৈছে এতিয়া আগষ্টৰ পৰা।
বাৰশ দিলে, বাৰশ হাজাৰ টকা গেছৰ দাম বাঢ়াই দিছে। বাপ এইবাৰ বিছৰ দাম কিমান বঢ়াই দিছে।
অ', গেছৰ দামো বাঢ়াই দিলে এতিয়া।
অ', সেইদিনা চব মানুহক দছ হাজাৰকে দিলে মহিলা মানুহক।
অ', হয়, হয়। অ', এইটো গোটৰ মহিলা বিলাকক দিলে অ'।
অ'।
সেইটোতো ভালে কৰিছে আৰু মহিলা বিলাকক আৰু সেইটো কৰিছে ন! এ, ভালে হয় এইটো। অ', বহুতে বহুতেত, হয়, হয়। বহুতেত তোমাৰ ছাগলী কিবা কিবি পুহিবলৈ লৈছে, কিছুমানে তোমাৰ বিজনেচ ষ্টাৰ্ট কৰিছে, ঘৰতে বেপাৰ কৰিছে আৰু সেনেকুৱা আৰু বহুতে।
তু মানে, সই সেনেকুৱা দেখাইকে ল'ব লাগে ন?
উ, উ, ভা মানে কিছুমানে তোমাৰ ভালেই মানে ইউজ কৰিছে আৰু সেইটো পইচাৰ কিছুমানে এনেই আৰু হে কৰি দিলে আৰু, হোৱাৰ পিছত।
হয় নেকি? অ', মানে এইটো পইচাটে কি ব্যবহায় কৰিব, ব্যৱসায় কৰিবলৈ দিয়ে নেকি!
কি যেনেকৈ মহিলা বিলাকো এনে আৰু ঘৰত বহাত যে আৰু কিবা কিবি কৰিবলৈ দিছে আৰু।
অ', ব্যৱহায় কৰিব কাৰণে ন? উ, ভালেই দেখোন। এইটো বেয়া নহ
মানে সেইটো নহয়, তোমাৰ কিছুমানে মানে ঘৰৰ কাৰণে কিবা যেনেকে চিলাই মেচিন সেইবোৰ কিনিলে, সেইটোৰ পৰাই কিবা কৰিব। কিছুমানে দোকানে কৰিলে, সেনেকুৱা আৰু তোমাৰ।
উ, উ, উ, উ।
পাণ-তামোলৰ সৰু এটা দোকান দিলে, কিছুমানে ছাগলী পুহিছে, কিছুমানে অ', হাঁহ-কুকুৰা সেনেকুৱা আৰু। চবে সেইটো। নাই নাই মায়ে মোৰ মায়ে নাই পোৱা সেইটো, কৰা নাছিল মানে, গোটত নাই ত' জোনে গোটত থাকে, সিহঁতে পাই আৰু।
জোনবোৰ বিয়াহোৱা মহিলা বোৰ গাভৰু ছোৱালীবোৰকতো দিয়া নাই।
অ', গাভৰি ছোৱালী বলাক তোমাৰ সেইটোয়ে দি সেই জোনে কলেজত যায় যে তোমাৰ, কলেজত যায়। সিহঁতকে দিছে তোমাৰ, সৰুৱে তোমাৰ কলেজত যোৱা মইনা আঁচনি সেইটো দিছে। আৰু তোমাৰ ল'ৰাহঁতক তো দিছে ন' বাবু আঁচনি।
এ, আহি পোৱা নাই। আহিয়ে পোৱা নাই বাবু আচঁনি আমাৰ তাৰলৈকে। ৰাস্তাতে হেৰাই গ'ল বোলে বাবু আঁচনি।
এ, আচ্ছা, হয় নিকি!
আমাৰ য়াতে, অ', এনেকুৱাই হয়।
অ', হয়, দেই। উ, উ, দিয়া ঠিক আছে দিয়া হাঁ, ৰাখো বাৰু।
দিয়া ঠিক আছে দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া। ধন্যবাদ।